হেল্ল শুনিছা।
অ হয় হয় শুনি আছো। তুমি শুনিছানে?
অ অ শুনিছো কি কৰি আছিলা।
মই তোমাৰ এয়া সি ই ই শুবলৈ বুলি লৈছিলো। বৰষুণৰ হিলাই থাকে অলপ বাহিৰলৈকে ওলাই আহিছিলো। তুমি কি কৰিছা?
অ অ অ নাই আমাৰ এইফালেও দিছে বাৰু দেই বৰষুণ।
অঁ অ তাৰেহে বতৰটো তৎক্ষণাতে বেয়া কৰি আহিলে।
অ অ তাকে এইকেইদিন তোমাৰ বৰষুণ দিছে ৰাতি মানে গম পাইছা নে।
অ হয় হয় তাকে দিছে আৰু
এ ইমানটা বেয়া হোৱা নাই আকৌ তোমাৰ বৰষুণ দিয়াৰ পৰা মানে কি হয়। দিনতে মানুহ বিলাকে কামবোৰো কৰিব পাৰে কিন্তু ৰাতি তোমাৰ পথাৰ। পথাৰৰ কাৰণে ভাল হৈছে আৰু খেতিয়কসকলৰ কাৰণে।
হয় হয় অ তাকে।
বাকী খোৱা-বোৱা কৰিলা নাই।
বাকী খোৱা-বোৱা কৰিলো বাৰু অ তুমি কৰিলা নেকি।
মই কৰিলোঁ ময়ো একেই শুবলৈ লৈছিলোঁ মই বোলো ফোন এটা কওঁচোন ল'ৰাটো কি খবৰ।
অ অ আচ্ছা ইস্ অহঃ অহঃ তাকে ঠিকে আছে বাৰু।
অঁ অঁ বাকীও মানে তোমাৰ লগত টপিক এটাও আছে ডিচকাচ কৰিবলৈ মানে।
অ হয় নেকি কি টপিক বা।
এই তোমাৰ সঞ্চয়ৰ ওপৰত সঞ্চয় মানে মই অ পপ। প্ৰবন্ধ এটা লিখি প্ৰবন্ধ এটা লিখি আছো মানে সঞ্চয়ৰ ওপৰত।
অঁ অ।
তাকে মই বোলো তোমাৰ লগত অকমান ডিচকাচনৰ নিচিনাকে কওঁচোন বাৰু
হয় হয় হয় হয় নিশ্চয় পৰা হ'ব।
অ অ অ তাকেহে তে সঞ্চয়ৰ ওপৰত কিন্তু এতিয়া চোৱা দেই আমি এ সৌপে প। শিকি আহিছো যে আমি সঞ্চয় শিকিব লাগে ম উম মানে কি হয়। এয়া আম এতিয়া মই সৰুৰে পৰা আমি জানো যে এই বস্তু আ মানে। যোনে আমাক শিকায় নতুন নতুন বস্তুবোৰ নতুন নতুন জ্ঞান যোনে দিয়া সেইবিলাক আমি গুৰু বুলি কওঁ হয় নে নহয় বাৰু।
হয় অ অ।
তেতিয়া আ আ আ ব। আমাৰ প উম প্ৰথম আমাৰ জীৱনৰ গুৰু হৈছে পিতৃ-মাতৃ হয়নে নহয়। তে ইয়াৰপৰি আৰু কি ইয়াৰপৰি প্ৰকৃতিকো আমি আচলতে আহ গুৰু আখ্যা দিব পাৰো কাৰণ প্ৰকৃতিয়ও আমাক যথেষ্টখিনি শিক্ষা দিয়ে হয় নে নহয়। এতিয়া যেনেকে আ আমাৰ সঞ্চয়ৰ শিক্ষা দিয়ে তোমাৰ মৌ-মাখিক। মৌ-মাখিৰ পৰা আমি সঞ্চয়ৰ শিক্ষা পাওঁ হয় নে নহয় বাৰু।
হয় হয় অ।
উম উ তোমালোকে চাগে সেইটো কথা গম পাইছা মৌ-মাখিৰ কথাটো আগতে আমি পাৱেই নহয়। তাৰপিছতে তোমাৰ আহ আ। সঞ্চয়ৰ কথা মৌ-মাখি তাৰপিছতে তোমাৰ আহ আ একতাৰ কথা পৰুৱাৰ পৰা শিকিব লাগে। ডিচিপ্লিনৰ কথা পঢ়াৰ পৰা শিকিব লাগে। এইখিনি কথা মানে, প্ৰকৃতিয়ে যথেষ্ট গতিকে মানে সঞ্চয়ৰ ওপৰতো যিহেতু আমাৰ ধাৰণা আছেই, যে সঞ্চয়ৰ গুৰুত্ সেইটো আচল সা সঞ্চয়ৰ গুৰুত্ব আচলতে জীৱনত কি হয় সেই কথাটো চাগে পুনৰবাৰ আৰ দোহৰাৰ প প্ৰয়োজন নাই।
নাই নাই অ।
কিন্তু কিন্তু হলেও। সঞ্চয় আচলতে জীৱনত আহ তুমিয়া ঔন তোমাৰ ধাৰণাৰে। কিয় প্ৰয়োজন আচলতে মানুহৰ জীৱনত সঞ্চয়ৰ বা সেই ধাৰণাটো কৰ। পৰা আহিছে বা কিমান আচলতে ভৱিষ্যতে কেনেধৰণে সহায় কৰে সেই কথা। টো আচলতে জানিব বিচাৰিছো মই তোমাৰ পৰা।
অ অ তাকে তুমি অ এটা ভাল বিষয়ে মানে বাছি লৈছা। আহ গ প্ৰবন্ধৰ কাৰণে, এতিয়া আমি যি সঞ্চয় সঞ্চয় আছে সেই সঞ্চয় ব্যৱস্থাটো আচলতে এটা মানে বহুত গুৰুত্বপূৰ্ণ বিষয় কাৰণ চাবা আমাৰ আহ আমাৰ আমি মানে প্ৰতিজন মানুহে আচলতে সঞ্চয় সঞ্চয় কৰা মানে সঞ্চয় কৰিবলে লব লাগে, কাৰণ কিয় তুমি তুমি তোমাৰ ভৱিষ্যতলৈ কি কি হব তোমাৰ লগত তুমি কোনেও নাজানে বা তুমিও নাজানা এতিয়া তুমি ভৱিষত আচলতে ভৱিষ্যতৰ কথা তুমি যদি বৰ্তমানতে যদি চিন্তা নকৰা আচলতে ভৱিষ্যতত গৈ তুমি সেইটো মানে প্ৰস্তাবলগীয়া হ'ব, কাৰণ এতিয়া তুমি চাবা টকা টকা পইচাৰ ক্ষেত্ৰতে যদি তুমি কওঁ আজিকালি মানুহৰ তৎক্ষণাতে তোমাৰ এনেকুৱা মানে পৰিস্থিতিৰ সৃষ্টি হয় মানে আহ কবলৈ মানে বেয়া লগা নিচি নিচিনা হৈ যায়, এতিয়া আহ কিছুমান মানুহৰ অ কিছু এতিয়া কিছুমান মানুহৰ এনেকুৱা হয় তৎক্ষণাতে এনে মানে কিছুমান ডাঙৰ বেমাৰ ধৰা পৰি যায় বা কিছুমানৰ ধৰা তক্ষণাতে তোমাৰ কি হয় আহ তেওঁলোকৰ এটা এক্সিডেন্টেই হওক বা এনেকুৱা ধৰণৰ কিছুমান কামৰ ফলত কি হয় এ তেওঁলোক মানে তৎক্ষণাতে মানে কিবা কিবি হৈ যাব পাৰে। কিন্তু তেতিয়া কি হয় এ অ তেতিয়া কি হয় তোমাৰ আ আ মানে তোমাৰ বহুতো টকা পইচাৰ প্ৰয়োজন হয়। আৰু তেতিয়া আহ সেই ক্ষেত্ৰত যদি আমি কবলে যাওঁ এ যিসকল আমেৰ এ ধনী লোকসকল আছে তেওঁলোকৰ এটা বিশেষ সমস্যাৰ সৃষ্টি নহয় তাৰ যে দৰিদ ম দৰিদ্ৰ সীমা ৰেখাৰ তলৰ যিসকল লোক আছে বা মধ্যবিত্ত
হয়।
লোক আছে তেওঁলোকে আচলতে সেই ক্ষেত্ৰত মানে বহুত খিনি মানে সমস্যাত সমস্যাত পৰে। তাত আ কাৰণ যেতিয়া তেওঁলোকে আহ তৎক্ষণাতে ত তেওঁলোকৰ লগত কিবা এটা ঘটনা হব তেতিয়া যদি তেওঁলোকে ভৱিষ্যতৰ মানে অ এ কি বুলি কয় অতীততে যদি তেওঁলোকে কিবা আত অতীতৰ পৰা যদি তেওঁলোকে মানে টকা পইচা মানে সঞ্চয় কৰি নথয় বা তেওঁলোকৰ হাতত হাতত যদি মানে কিছুমান জমা টকা যদি নাথাকে তেতিয়া কি হয় এ তেওঁলোকৰ মান তেওঁলোকে মানে সেই এহ সেই সেই পৰিৱেশটোত মানে তেওঁলোকে মানে এটা ডাঙৰ সমস্যাত তেওঁলোকে ভুগিব পাৰে। সেই ক্ষেত্ৰত যদি কবলৈ যাওঁ আমি প্ৰতি প্ৰতি প্ৰতিজন ব্যক্তিয়ে মানে আমি মানে সঞ্চয় কৰাৰ যিটো অভ্যাস সেই অভ্যাসটো আচলতে গঢ়ি তুলিব লাগে, আৰু এনেকুৱা নহয় যে তোম অ এনেকুৱা নহয় যে তোমাৰ আ সঞ্চয় মানে তুমি যিমান খিনি পাইছা তুমি সেইখিনিকে সঞ্চয় কৰিব লাগে, সঞ্চয় মানে হৈছে যে তোমাৰ এহ যিখিনি যিমান খিনি তুমি পাইছা তাৰ পৰা তুমি যিমান খিনি তোমাৰ প্ৰয়োজনীয় বস্তু আছে, সেই বস্তু খিনি ক্ৰয় কৰি তাৰ পৰা যিখিনি এ যিখিনি টকা বাঢ়িছে সেই টকাখিনিয়ে তুমি সঞ্চয় কৰিব লাগে। আচলতে সঞ্চয় কৰাৰো পিছত অ সঞ্চয় কৰাৰো সেইখিনি নিয়ম আছে সেই নিয়ম খিনিও আমি আ- মানি চলিব লাগে আৰু বিশেষকৈ যদি অ আৰু বিশেষকৈ যদি ক'বলৈ যাওঁ। আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ কিন্তু এই সঞ্চয়ে মানে সঞ্চয় যি অভ্যাসটো আচলতে এহ আহ গঢ়ি তুলিব লাগে, কাৰণ এই সঞ্চয় কৰাটো মানে ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্তই প্ৰয়োজনীয় বুলি মই ভাবো। কাৰণ কি হয়, অ অ কাৰণ এতিয়া কি হয় তোমাৰ আহ এল পি স্কুলৰ পৰা তোমাৰ হাই স্কুললৈকেতো সেইখিনি সম্পূৰ্ণ চৰকাৰী ভাৱে মানে পাঠ পাঠদান কৰা হয়, কিন্তু তাৰ পিছত যেতিয়া তেওঁলোকে এম এ, বি এ বা যি ডিগ্ৰী লাইনৰ যিখিনি কৰ্চ আছে যেতিয়া তেওঁলোকে সেইখিনি লাইনত পঢ়িবলৈ যাব, তেতিয়া কি হয় তেওঁলোকক যথেষ্ট পৰিমাণৰ টকা পইচাৰ প্ৰয়োজন হয়। এ তেনেস্থলত অ অ তেনেস্থলত যিখিনি মানে এ ধনী লোক আছে তেওঁলোকৰ বিশেষ সমস্যা নহয়। কিন্তু যিসকল দুখীয়া লোকসকল আছে তেওঁলোকে মানে হঠাতে ইমান খিনি টকা পইচা মানে যোগান ধৰিব নোৱাৰে। যিখিনি পৰিয়ালৰ লোক আছে। তেওঁলোকেও মানে ইমান খিনি টকা পইচা তেওঁলোকে যোগান ধৰিব নোৱাৰে সেয়েহে সেই সেই কথাখিনি যদি আগতীয়াকে ভাবি চিন্তি তেওঁলোকে এ অ মানে অতীতৰ পৰা যদি পইচা খিনি সাঁচি ৰাখে। তেতিয়া কি হয় তেওঁলোকে মানে সময় সময়ত মানে সমস্যাৰ সন্মুখীন নহয় সেই ক্ষেত্ৰত আচলতে মানে ছাত্ৰ ছাত্ৰীসকলে মানে সঞ্চয় কৰা অভ্যাসটো গঢ়ি তুলিব লাগে।
লাগে লাগে এতিয়া চোৱা দে এটা কথা সন- ছয় বুলি ক'লে কেৱল অকল টকা পইচাৰ কথাই আচলতে আহে বুলি মই না- ভাবো মানে গম পাইছা নাই তা, সন- সঞ্চয় অ স মানে গোটেইখিনিয়ে আচলতে সঞ্চয় গোটেই ধন মানে কথাখিনি এইটে বাও সম্পদৰ কথা আহিব মানে হয় নে নহয় তে কথা- খিনি এ এনেধৰণৰ জীৱনৰ জীৱনৰ প্ৰয়োজনীয় প্ৰত্যেকটো বস্তুৱে সম্পদ আৰু প্ৰত্যেকটো সম্পদে আচলতে সঞ্চয় কৰিব লাগে সেইটো কথা কৈছো। হে এ যে সঞ্চয় সঞ্চয় হৈছে আমাৰ ভৱিষ্যত জি- বনৰ বাবে এটা প্ৰস্তুতি কাৰণ তুমি যোনটো কলা। যে ভৱিষ্যতে কি হ'বা আমি গম নাপাওঁ গতিকে তাৰ সৈতে যুঁজিবৰ কাৰণে আৰ্থিকভাৱেই হওক। বা আমি স্বাৱলম্বীভাৱে হওক বা যুঁজিবৰ কাৰণে সেইখিনি আমাক প্ৰয়োজন হব হয় নে নহয় এতিয়া এই সন- ছাৰৰ ওদ মানে কথাটো আমি তুমি আচলতে একাদশ শ্ৰেণীত চাগে পঢ়িছিলাই। সত্য নাথ বৰুৱাৰ মানে সত্য নাথ বৰাদেৱৰ এই ধণৰ ব্যৱহাৰ পাঠটোত আচলতে পঢ়িছিলো আমি। ধোঁৱাখুলীয়া আৰু তোমাৰ কৃপনৰ কথা পঢ়িছিলোঁ।
হয় হয় নিশ্চয়।
তে আচলতে আচলতে দুয়োজনে সঞ্চয়ৰ মূল অৰ্থটো নাজানে। ধোঁৱাখুলিয়াইও নাজানে কৃপনেও নাজানে কাৰণ কিপনে সঞ্চয় কৰে। কৃপনেও সঞ্চয় কৰে, ধোঁৱাক- খলীয়া কিন্তু সঞ্চয় নকৰে সেইটোতো সম্পূৰ্ণ সঞ্চয়ৰ বিপৰীত। কিন্তু কৃপনে যোনটো আচলতে সঞ্চয় কৰে সেই সঞ্চয় আচলতে মূল অৰ্থটো তাতো লুকাই নাথাকে। কাৰণ কৃপনৰ সঞ্চ কৃপনৰ সঞ্চয় ধন সকলোৰে সেই পাৰ্চকেল তিক অনুসৰি বেলেগ বেলেগ হয়। কিছুমানে চাই থাকিবৰ বাবে কিছুমানে কৰে কিছুমানে কাৰোবাক দেখুৱাবৰ কাৰণে জহাবলৈ কৰে। আচলতে সেইটো আচলতে আহ, সঞ্চয় আচলতে প্ৰকৃত যোনটো কথাটো কলা মোল আচলতে অৰ্থটো সেইটো নহয়। সঞ্চয় তা হয় নে নহয়, এতিয়া আপ তোমাৰ এতিয়া কি হয়, আম', -আহ', প্ৰকৃত এই ইভলিউচনৰ পৰা যদি চাবলৈ যাওঁ', সঞ্চয় আমাৰ মানসিকতা', কথাটো আহিছে, সিই আহ', তোমাৰ সমবিকাশৰ সেই ধাৰণাটোৰ পৰা, যিটো সময়ত', মানুহে এ মানুহৰ অত্যাধিক খাদ্য আছিলে আৰু এটা সময়ত মানুহে যেতিয়া খাদ্যৰ অভাৱ হয় বুলি গম পাইছিলো সেইটো সময়ত তেতিয়া সেই বাঢ়ি থকা খাদ্যসমূহ সঞ্চয় কৰিছিলে মানুহে। বাৰ ৰাখি থৈছিল বেয়া নোহোৱা কৈ। সেই তেতিয়াৰ পৰা সঞ্চয় ধাৰণাটো অহা নাই জানোঁ? এতিয়া আমি', তেনেকৈ যেনিবা খাদ্য, খাদ্যৰ লগতে আমি যেনিবা অপ', প্ৰয়োজনীয় সম্পদবিলাক', আগন্তুক যোনবিলাক অ', বেয়া সময় বা যিটো সময়ত আমাৰ', অভাৱ হ'ব বা প্ৰয়োজন হ'ব পাৰে সেইটো সময়লৈ ৰাখি থোৱাটোকে হৈ গ'ল সঞ্চয়। কিন্তু এ', এনেকুৱা লোক', লোক আছে, যিবিলাকে বৰ্তমান সময়ত নিজৰ প্ৰয়োজন নোপোৱা', নোপোৱাকেও', সঞ্চয় কৰা যায়, যোনবিলাক আমি আচলতে কৃপন বুলি কওঁ। আনটা ভাষাৰে, সেইসমূহৰ আচলতে অহ', সঞ্চ', - সঞ্চয়ৰ', মূল যোনটো ফল সেই ফলটো নফলাই বুলি ভাবোঁ', কাৰণ কি হয়, তুমি আজি', ভূকে থাকি কাইলৈৰ কাৰণে সঞ্চয় কৰি লাভ আছে জানোঁ? আজিৰ দিনটো, আজিৰ দিনটোত যদি তুমি, আজি দিনটোত', যদি তুমি ভালকৈ এসাঁজ নাখায়, কাইলৈ দিনটো ভালকৈ এসাঁজ খাবৰ কাৰণে যদি প্ৰস্তুতি কৰা', তেনেহলে এ', এনেক', কৈ দে হ'লে', হ'লে দেখোন তোমাৰ দিনক দিনে নিজৰ অৱস্থাৰহে হেৰি, মানে হেইটো হ'ব', পুৰা এ', সেইখিনি কথা ক'লো, আৰু দ্বিতীয় কথাটো এই যোনটো অভ্যাসটো আছে সঞ্চয় অভ্যাসটো? বৰ্তমান প্ৰজন্মৰ মাজত কিন্তু আহ', সকলো, সকলো কথা নকওঁ', কিন্তু প্ৰায়ভাগৰে কিন্তু মাজত এই সঞ্চয় অভ্যাসটো খুব কম দেখা পোৱা যায়। হয় নে নহয় বাৰু, আগতে আমি কি কৰিছিলোঁ তোমাৰ মনত আছে নাই? আমি সৰুতে আগতে টেকেলি যে, মাটি টেকেলি, মাটি টেকেলত পইচা ভৰাও', টিঙৰ হেৰিয়ত ভৰাও', বাঁহৰ খুটাত ভৰাও, সেইবিলাক মনত আছে নাই? আচলতে আহ', হয়', - হয়', সেইবিলাকে আচলতে এটা- এটা স্মৃতি, সঞ্চয় আচলতে এটা -এটা আমাৰ অ', -অ', উৎস আছে মানে আমাৰ এটা- এটা প্ৰেৰণা আছিলে, সেই বস্তুবিলাক দেখিলেই', পইচা আমি অহ', এটকা, দুটকা সঞ্চয় কৰো, আৰু এইটো এটা অভ্যাসটো ভাল কেনেকৈ', ই আচলতে মতৱ্যয় হোৱাত সহায় কৰে। কাৰণ আমাৰ প্ৰয়োজনতকৈ অধিক বস্তু আমি তেতিয়া ক্ৰয় নকৰোঁ হয় নে নহয়, আমাৰ অ', জোখত', কৈ অহ', জোখতকৈ অধিক বস্তু ক্ৰয় নকৰোঁ, প্ৰয়োজনীয়', টকাকেইটাহে আমি খৰচ কৰোঁ, আৰু বাকী যোনবিলাক বাহে', বা যিবিলাক টকাৰ আমি বৰ্তমান সময়ত খৰচ কৰা কোনো উৎস নাথাকে', বা ওৱে নাথাকে তেতিয়া দেখিব আমি, স', -স', -স', - সংৰক্ষণ কৰোঁ যাতে', এটা, এটা ডাঙৰ এমাউণ্ট এটা আমি পাই যাওঁ।
হয়', হয়',।
এতিয়া, এতিয়া সঞ্চয় কৰা মানে এইটোৱে নহয় যে মই প্ৰত্যেক দিনে লা', আহ', তোমাৰ', কেৱল দহ টকা, বিশ টকা সঞ্চয় কৰিব লাগিব, সেইটো নহয় নহয় এটকা দুটকে সঞ্চয় কৰা', সঞ্চয়, দহ টকা, বিশ টকা, শ, হাজাৰ, লাখ টকাটো কোৱাটো সঞ্চয়। এতিয়া এটোপাল এটো পালকে যেন', এটোপাল, এটোপালকৈ যেনেকৈ এটা বাল্টিঙত পানীত ফুল হয়, বা এনেকে এটা কবিতা আছে যে, এটোপ এটোপ', হে ভৰি যায় বন সাগৰ, সেই ধৰণে সঞ্চয়ৰ বস্তুতটো তেনেকুৱা। আচলতে কম -কমকৈ সঞ্চয় কৰিলে এটা সময়ত আমি ডাঙৰ এটা ফল পাব পাৰোঁ। এতিয়া তুমি কি কবা ইয়াৰ বিষয়ে?
অ', তাকেই সেইখিনিয়ে তুমি অহ', যিখিনি কথা কৈছা সম্পূৰ্ণ', অহ', গুৰুত্বপূৰ্ণ কথা খিনিয়ে ক'লা আহ', আৰু তুমি যি কবিতাৰ, কবিতাৰ উদাহৰণ দি পেলাই তুমি', যেনেদৰে ক'লা এ', আচলতে সেইটো এটা গুৰুত্বপূৰ্ণ কথা, কাৰণ কি হয়? এটকা দুটকাৰ পৰাই গৈ', - গৈ কিন্তু আমাৰ হাজাৰ টকা লাখ টকা হয়', সেই', -সেই ক্ষেত্ৰত', কত যদি আমি ক'বলে যাওঁ। এ', আমি এটকাটো সঞ্চয় কৰাও কৰা, আৰু হাজাৰ টকাটো সঞ্চয় কৰাও কৰা। কাৰণ এহ এহ কাৰণ সেই এ এটকা দুটকাৰ পৰাই গৈ পেলাই হাজাৰ, টকা হ'বগে এদিন, আৰু সেই হাজাৰ টকা পৰাই গৈ পেলাই তোমাৰ এদিন লাখ টকা হ'বগে, আৰু সেই খিনিৰ সেই অ সেইখিনিয়ে গৈ পেলাই তোমাৰ এদিন বিপদৰ তোমাৰ এ সহায় হ'বগে। সেই ক্ষেত্ৰত আচলতে, অ অ সেইখিনিয়ে আৰু তোমাৰ, উম' উম'
অ নিশ্চিত ৰূপে আচলতে এহ কথা খিনি সেইখিনিয়ে যথেষ্ট খিনি কথা আজি আমি আলোচনা কৰিছিলো সঞ্চয়ৰ ওপৰত, আমাৰ যি